হেল্ল'।
উম, হেল্ল'।
অ'।
নিছা
কোৱা
কি খবৰ?
ভালে, তোমাৰ?
ভালে।
কি কৰি আছা?
এনেই আছো।
অ' মই এনেই বহি আছোঁ। পিছে ভাত পানী খোৱা হ'ল?
অ' হল, তোমাৰ?
অ' হল।
উম।
কি কৰি আছা এতিয়া পঢ়ি আছা? চব্জিতটো মই তোমাৰ আজি চব্জি খাইছিলো ভোল চব্জি।
অ' পঢ়ি আছো।
পঢ়ি আছা কি পঢ়ি আছা এতিয়া?
ডিগ্ৰী।
ডিগ্ৰী পঢ়ি আছা নেকি?
উম।
হয় এতিয়া গৰম বন্ধ চলি আছে ক'ৰবাত ফুৰি চুৰিব গ'ল নে নাই যোৱা??
গৈছো গৈ আহিছো।
ক'ত গৈ আহিলা?
অ' মেঘালয়।
মেঘালয় গ'লা ন অ'। ঠিকে আছে, কোন কোন গলা?
আ মাহঁতৰ লগত গৈছো।
মাহঁতৰ লগত গৈছিলা, ঘৰত চবৰে ভালে? উম পিছে এতিয়া কি কৰিবা?
এতিয়া এতিয়া কাটিং শিকি আছো।
কাটিং শিকি আছা।
উম।
উম।
তুমি?
মই তোমাৰ এতিয়া ডিগ্ৰীটো কমপ্লিট কৰিলো এতিয়া মানে মই বিচনেচ কৰি আছো।
অ'।
তোমাৰ মানে ধৰা এতিয়া দুটা যোনটো ব্ৰইলাৰ বিচনেছ যেইটো তুমি এতিয়া গৰম দিনত মানে বেছি প্ৰফিত নহয় তোমাৰ সেইকাৰণেই মানে ঠণ্ডা দিনত কৰিম।
এতিয়া তোমাৰ কাপোৰৰ বিজনেছ এটা কৰি আছোঁ।
উম, উম।
কাপোৰৰ বিজনেচ তোমাৰ ধৰা এখন মানে দোকান আছে তাতে আৰু ল'ৰা মানুহে আছে মানে ছোৱালী মানুহৰ কাপোৰ নাই আৰু তোমাৰ এতিয়া ল'ৰা মানুহৰ তাতে গৰম দিন চলি আছে তোমাৰ হাত কাটা স্পৰচিং, হাফ চাৰ্ট চব মানে হাফ হাফে চলি আছে হাফ পেণ্ট। হাতকটা স্পৰ্টং এইবিলাকে মানে বেছি চেল আছে এতিয়া গৰম দিনত আমাৰ ন।
অ'।
সেইকাৰণে। আকৌ কাম কৰা ৱৰ্ ৱৰ্কাৰ আছে, সিহঁতক ধৰা মানে কাপোৰ বিলাক দি পঠাওঁ সিহঁতে গাঁৱে গাঁৱে বেছে আৰু।
অ'।
এনেকে মানে আৰু চলি আছে আৰু বিজনেছটো।
অ'।
আকৌ তুমি যদি বিজনেছ কৰিম বুলি ভাবিছা তেতিয়া কৰিব পাৰিবা এটা ব্ৰইলাৰ বিজনেছ যোনটো ব্ৰইলাৰৰ বিজনেছ আছে যে সেইটো বিজনেছ কৰিম ক'লে কৰিব পাৰিবা। যেনেকে ধৰা এতিয়া তুমি এ অকমান মাটি আছে চাগৈ ন?
আছে মই কাটিং কাটিং দ দুোকান খোলিম বুলি ভাবিছো।
আচ্ছা কাটিং দোকান, তাৰ লগত এইটোও কৰিব প অকল এটাতেটো নহব, তুমি আৰু কাটিঙৰ লগতে তুমি ব্ৰইলাৰ বিজনেছ কৰো ক'লে পাৰিবা ধৰা এতিয়া, যেনেকৈ তোমাৰ যোন মাটি আছে তাত ধৰা। দুটা জোৱাৰৰ ঘৰৰ পিছফালেতো মাটি থাকিব এনেইও।
উম।
তাতে তুমি ধৰা এতিয়া ব্ৰইলাৰ কৰিব হ'লে বাঁহ আৰু খেৰেৰে এটা ঘৰ বনাই ল'লা অকনমান ডাঙৰ তুমি অকলে কৰিব নোৱাৰিবা বাৰু অকমান পাৰ্টনাৰ পাটৰ্নাশ্যিপত কৰিলে তোমাৰ বেছি ভাল লাভ হ'ব। তাৰপিছত তেতিয়া তুমি ধৰা পাঁচজনমান পাটৰ্নাৰশ্যিপ পাঁচজন নহ'লেও তুমি মিনিমাম তিনিজন পাটৰ্নাশ্যিপত কৰিলা ধৰা এতিয়া যেনেকৈ প্ৰথমতে কৰিবাটো তোমাৰ এ এক এক্সপেৰিয়ঞ্চটো নাই, ধৰা এতিয়া তুমি কোম্পানীৰ পৰা কৰিবা কোম্পানীৰ পৰা কৰোঁতে তোমাক কোম্পানীয়ে মানে ধৰা চব দিব ব্ৰইলাৰৰ ব্ৰইলাৰ ব্ৰইলাৰটো দিব লগতে তোমাৰ ব্ৰইলাৰক যি যি লাগে আদি কৰি চব দিব তোমাৰ দানাৰ পৰা আদি কৰি কেমিকেল আদি কৰি চব দিব। তুমি খালি প্ৰথমতে ঘৰখন বনাই পেলাই মানে মানুহ কেইজনমান লগাই ঘৰখন বনাই খালি মানে এইটো ঘৰ খন বনাই ল'ব লাগে বাকী খিনি সিহঁতে চব দিব। বচ তুমি খালি মানে চোৱা চিতা কৰিব লাগিব নিজৰ মানুহ লগাই। আৰু তোমাক এতিয়া ধৰা যোনখিনি ব্ৰইলাৰ দিব, যদি সিহঁতৰ ব্ৰইলাৰ খিনি মৰি যায় তোমাৰ তোমাৰ নিজৰে লষ্ট হ'ব ধৰা ব্ৰইলাৰ খিনি মৰি গ'লোও। ধৰা এতিয়া যদি ঠাণ্ডা দিনত কৰা ব্ৰইলাৰটোত নমৰে তেতিয়া। এইয়া যদি গৰমতটো বহুত মৰে আৰু মানে।
অ ক
উম। মানে ধৰা এ চাংখন যদি তুমি আকৌ এটা পুখুৰীৰ ওপৰত কৰিলে তোমাৰ ধৰা তোমাৰ আৰু এটা বিজনেছ হ'ব তেতিয়া। মাছৰ বিজনেছো কৰিব পাৰিব, দ যদি পুখুৰীৰ ওপৰত কৰা ধৰা চাংঘৰ টাইপৰ যদি কৰি পেলাই কৰা। তেতিয়া তুমি ব্ৰইলাৰ যোনখিনি ধৰা পলচ তাত দি দিব পাৰিবা যোনখিনি তেতিয়া মাছে খাব মাছৰ ধৰা তোমাৰ মাছক এক্সষ্টা দানা দিব নালাগে। এইখিনি দানাৰ লগতে তুমি দুটা প্ৰফিট হৈ যাব তোমাৰ ধৰা।
অ
সেইটো প্ৰফিট সেইটো যদি কৰা তুমি সেইটো কৰিব পাৰা দুটা দুটাকৈ। এটাৰ লগত দুটা তুমি ধৰা কাটিং যিটো কৰিম কৈছা সেইটো কৰিব পাৰা, যদি তোমাৰ ধৰা আশা আছে ধৰা তোমাৰ মোৰ ইণ্টাৰেষ্ট আছে তেতিয়া তুমি এইটো কৰিব পাৰা।
উম।
উম। আৰু এতিয়া ধৰা অকলেতো অকণমান নোৱাৰিবা ধৰা তুমি পাৰ্টনাৰশ্বিপত কৰিলে ধৰা এজনে সদায়টো ডেইলি মানে চাফাটো কৰিব লাগিবই তুমি আৰু কেমিকেল ডেইলি মাৰিব লাগিব। আকৌ পানী বিলাক সদায় চেঞ্জ কৰিব লাগিব দানাটো সদায় দিব লাগিব এনেক হ'লে মানে অল দিগদাৰ হয় সেইকাৰে মানে পাৰ্নাৰশ্বপত থলে তমাৰ অলপ, ম মানে স সহজ হ'ব আৰু ধৰা, তুমি যদি পানী দি থাকিনা তেনে ধৰা চাফা কৰিলে আকৌ তেনে ধৰা কেমিকেলটো দিলে এনেকৈ কৰিলে তোমাৰ বেছি মানে অলপ প্ৰফিট হ'ব। তোমাৰ বেছি কষ্ট নহ'ব অলপ তমাৰকা ধৰা ধুনীয়াকৈ প্ৰফিটটো কৰিব পাৰিবা।
উম,
এতিয়া যদি এনেকে কৰি পেলাই যদি তোমাৰ চাই ল'বা। এনেকে কৰিলে যদি প্ৰফিট হয় তেতিয়া তুমি কোম্পানীৰ পৰাই কৰিবা যদি, প্ৰফিট নহয় নিচিনা লাগে তেতিয়া তুমি নিজে কৰিব পাৰিবা যদি এবাৰ কৰিছোোৱাৰ পাছত কোম্পোনী ফিলৰ পৰা।
উম,
নিজৰ ব্ৰইলাৰ তুমি নিজে কৰিব পাৰিবা। দিয়া আৰু পাছে কোৱা এতিয়া? তুমি কি কি কৰিলা? হম,
এতিয়াতো কাটিম দোকান দোকানে খুলিম ভাবিছো আৰু মই কিবা কিবা কয়? এইটো হাতেৰে কিবা কিবি বনাই যে ৰুমাল চোমাল আৰু। মাপলাৰ, টেবুল ক্লথ এইবিলাক বনাই দিয় সেইবিলাক জানো সেইবিলাকো কৰিম ভাবি।
উম, কৰিবা-কৰিবা সেইবিলাকো তোমাৰ চেল-চেল হ'ব বাৰু।
উম,
উম,
ফুল বিলাক এ এতিয়াতো হেন হাতেদি বনোৱা বিলাক যদি চলি আছিলে।
উম, উম, এনোকে কৰিবা ঠিকে আছে এইবিলাক কৰিলো তোমাৰ।
উম,
উ যদি এইবিলাকো কৰা এইবিলাকৰ ধুনীয়াকৈ যদি পাৰ ধুন ডাঙৰকৈ এখন দোকান বনাব পাৰিবা। সেইবিলাকে হাতেৰে বনোৱা, তোমাৰ তেতিয়া প্ৰফিট আছে বহুত সেইবিলাক হাতত বনোৱা বস্তু তেতিয়া উলিয়াই দি বনোৱা তোমাৰ আৰু প্ৰফিদ হব।
অ',
উলেদি বনালে তোমাৰ এতিয়া বেছিকৈ প্ৰফিট হ'ব আৰু।
উম,
উম, যদি বনোৱা তেতিয়া পাৰিবা আৰু।
দি বনাও এইটো ধাগাটো ৰুলৰে থাকে যে।
উম, উম, টকাটো লৰাই থাকিব। তেতিয়া উলেদি বনালে তোমাৰ উল প্ৰফিট আছে, উলেদি তুমি ধৰা এতিয়া এখন বতাহ ঢাকনি বনাব পাৰিবা এটলিষ্ট এখন শৰাই থকা ঢাকনি বনাব পাৰিবা তুমি পৰ্দাৰ ওপৰত লগোৱা সেইটো বনাব পাৰিবা যোন ওলেদি। যদি জানা তুমি পাৰিবা।
অ',
উম, এতিয়া এতিয়া কাটিং ক'ত শিকি আছা তুমি?
ওচৰতে ঘৰৰ ওচৰতে।
আচ্ছা, ঘৰ চ শিকি আছে নেকি?
অহ,
উম, ঠিকে আছে, শিকি থাকিব লাগে।
এনেকোৱা।
উ আৰু এতিয়া আৰুো মোৰ বিজনেচত বাৰু লাগিয় আছ। এতিয়া মানে আমি ভাবিছো এতিয়া ধৰা অলপ গৰমৰ বন্ধতটো। তাৰপিছত আমিও এবাৰ মানে অকমান ফুৰি আহোগৈ। তাকে লগৰকেইটাক কৈছো? লগৰ কেইটাক কৈছোঁ প্লেনটো বনাইছোঁ মানে এবাৰ আমি ভাবিছোঁ দূৰলৈকে যাওঁ, অকণমান গোৱা ফেনে ঘূৰি আহোঁ। গোৱাত, গোৱাত তোমাৰ বীজ বিলাক আছে ন এতিয়া আহ, সাগৰৰ তাত মানে বিচবিলাক ধেৰ আছে তাৰপিছত তাত তাতে যাওঁ নেকি, গোৱাততে এবাৰ ফুৰি আহোঁগৈ নেকি বুলি যদি আৰু হয় আৰু মানে তাতে যাওঁ আৰু লগৰকেইটাক কৈছোঁ প্লেনটো মানে বনাইছোঁ। এতিয়ালে ছাকচেছ হোৱা নাই মানে যদি এতিয়া দুজন মানে যাওঁ, দুজন মানে নাযাওঁ কৈছে যদি কালিলৈকে সোধোঁ আৰু যদি যায় যদি যাব নাযায় যদি আমি যোনে, যোনে যাম কৈছে সিহঁতৰ লগতে গুচি যাম, যদি নাযায় কই নোযোৱা কেইজনে নাযায় তেনেৰা আকৌ তুমি যদি যোৱা কণ্টেক্ট কৰিবা তোমাকো লৈ যাব পাৰিম। আৰু মানে অ', আমাৰ লগতো যাব মানে ছোৱালী তিনিজনী মান আৰু। তুমি যদি যাও যাব মন আছে আমাক মানে কণ্টেক্ট কৰিবা পাৰ্চনেলকৈ যাব যোৱা যদি?
উম।
উম। উম, পিছে এতিয়া ঘৰত চবৰে ভালেই?
ভালেই খবৰ। মোৰ ঘৰ ৰঙাপৰাত।
ৰঙাপাৰা অ', ঠিকে আছে ৰঙাপাৰা কোনখিনি জেগা?
ৰঙাপাৰা আমাৰীবাৰী।
আমাৰা বাৰি অ', ঠিকে আছে মোৰ, মোৰ তোমাৰ তেজপুৰ।
অ', তেজপুৰত।
তেজপুৰ, তেজপুৰ তোমাৰ আৰু। তেজপুৰৰ পৰুৱা উম। এতিয়া কোনখন কলেজত পঢ়ি আছা?
ৰঙাপাৰাতেই পঢ়ি আছোঁ।
ৰাবাতে পৰি আছা উম, অ'। ঠিক আছে কৰি থাকিব লাগে, পঢ়াৰ লগতে মানে অকমান বিনে কৰি থাকিব লাগে সৰু সুৰাকৈ ধৰা তোমাৰ পাৰ্ট টাইম জব পালে, পাৰ্ট টাইম জব কৰিব লাগে।
উম।
যদি পাৰ্ট টাইম জব পোৱা তাতে কৰি থাকিবা অলপ, অলপ তেতিয়া তোমাৰ কলেজত যোৱাটোৰো কিবা এটা হ'ব।
উম। পাৰ্ট টাইম কৰি আছোঁ, পাৰ্ট টাইম কৰি আছোঁ কিবা কি কয় এইটো ছ চি এছ পি, চি এছ পি কৰি আছোঁ।
অ', ঠিকে আছে বল ঠিকে আছে, আকৌ পিছে তই ফাষ্ট ফুডত কি খাই ভাল পোৱা?
ফাষ্ট ফুড ম'ম।
মম' খাই ভাল পোৱা নেকি? অ', থিক ঠিকে আছে দিয়া মম' খাই ভাল পাব লাগে।
তুমি কি খাই ভাল পোৱা?
মই মম'য়ে খাই ভাল পাওঁ।
অহ।
অ', সেইকাৰণে কৈছোঁ মানে ভাল পাব লাগে মম'টো খাই।
উম।
অ'। এতিয়া ধৰা ফাষ্ট ফুডৰ বিজনেছ কৰোঁ কলেওঁ পাৰা।
উম।
ধৰা এতিয়া তুমি এতিয়াটো দিনত ধৰা কলেজ গ'লা, আকৌ সন্ধিয়া ধৰা সৰুকৈ এখন ঠেলাত মানে তুমি মানে অকলে নোৱাৰিবা বাৰু, পাৰ্টনাৰশ্বিপত কৰিব লাগিব, ষ্টাৰৰ্টিঙত তুমি। এখন সৰুকৈ থেলাকৈ যাতে ধৰা মম', চাওঁমিন, পাস্তা এইবিলাক আদি অকমান বয় বস্তু তেনেকুৱা বিলাক বনালে পকৰি, আলু শ্বপ এইবিলাক বনালে তোমাৰ মানে ফাইদা আছে। সন্ধিয়া সন্ধিয়া টাইমত প ঘুগুনি বনাবা লগতে এইবিলাক বনালে ফাষ্টফুডৰ দোকানত মানে সন্ধিয়াকৈ এখন সৰু ঠেলা লগাই ফুটফাথত। এ তোমাৰ মানে আৰু অলপ প্ৰফিট আছে, এইটোত ব্ৰিজনেচত সৰু হ'লেও মানে মই এ তাত ডিগ্ৰী কৰি আছিলোঁতো, হেইটো মোৰ কমপ্লিট হৈ গ'ল বাৰু, এতিয়াতো তাতে ডিগ্ৰী কৰি আছিলোঁ, তাৰপিছত যেতিয়া কৰিছিলোঁ মানে তেতিয়া মই এনেকা দোকানত মানে কাম কৰিছিলোঁ লগতে মানে পাৰ্ট টাইম জব্দ কৰি আছিলোঁ। কলেজত যাওঁ দিনত আৰু সন্ধিয়াকৈ তাতে মানে কাম কৰিছিলোঁ পাৰ্ট টাইম। সেইকাৰণে মানে জানোঁ আৰু এনেকে তেনেকে মানে তাত মানে প্ৰফিট বেছি। কৈ আছে আৰু কৰা যদি তুমি কৰিব পাৰিবা, যদি ইণ্টাৰেষ্ট আছা। মোৰ মানে ইণ্টাৰেষ্ট আছে, এইটো যদি তোমাৰ কৰিব মন আছে কবা। দুজনে পাৰ্টনাৰশ্বিপত কৰিম।
হ'ব চোন।
উম, উম, দিয়া হ'ব দিয়া ন', এতিয়া পাছে।
অ' হ'ব।
উম, দিয়া।